হেল্ল'ও, অঁ, কি কৰিছা?
এ আছো, আপুনি কি কৰি আছে?
এয়া মই এই গাঁৱলে আহিছিলো, কালিয়ে আহিলো থকাকে। এতিয়া এই আহি, গাঁৱত আছো।
অঁ অঁ খোৱা বোৱা কৰিলে নহয়?
খোৱা বোৱা নাই কৱা এই বনাইহে আছে এই বা ঘল আহিলো, তাইও আজৰি নাই সেই ৰাত ৰাতিপুৱা ইটো সিটো কৰি থকা বইলাৰ পৰা ধৰি উম জাৰ্চি গৰু। ছাগলী এইবোৰ চ'ব কৰি মেলি আজৰি হৈ‌ আও বনাইছেহে।
অঁ অঁ আমি খাই বৈ আজৰি হৈ পেলাই এই বিছনাতে পৰি আছো এনেই কিনো কৰি থাকিম। পথাৰলে যোৱা কথা আছে, পথাৰলও নগ'লোঁ।
খেতি বাতি সেয়া আজৰিয়ে হ'ল আও তাৰপা লৰা।
আছে ল'ৰা সেইতো অঁটপালি কৰি ফুৰিছে।
অঁ মানুহজন নাই?
মানুহজন আজি বজাৰ বাৰ নহয়।
অঁ অঁ অঁ
মই এফালে যোগ পথাৰলে যোৱা কথা আছ আছিলে, গাটো ৰাতিটো শুব পৰা নাই ইমান জ্বৰ জ্বৰ লাগি আছে, সেইটো কাৰণে নগ'লো আজি।
অঁ, এই আজিকালি ব, মোৰো পাই কালি কি হ'ল মানুহ এঘৰ ৰুবলে গ'লো ৰাতিপুৱা মানুহ ঘৰত ৰুই থাকোতে সেই একো নাই ঘৰত আহি বৰষুণ দিলে ছাগলী এবাৰ আনিলোঁ এবাৰ দিলোঁ সে খন কৰি থাকোতে বৰষুণত তিতিলো মোৰ এটা ছাইদ যেন বিষাই নাক ক চাই নাচাইছে নাকটো সতে মোৰ তোমাৰ বি বিষত মানে চকুৱে টকুৱে মোৰ আজি ৰাতিপুৱা হৈ এই বৰষুণৰ তিতাই দিলে মোৰ হেৰি হয় অকণমান কাঁহ এটা আছে কাঁহ হয় তোমাৰ অন্ত নাই। তাৰপা হেই খেতি আৰু সেই মা ঘৰ পা কেতিয়া গ'লা?
মা ঘৰপা, কি বাই আহিলো জানো পাহৰিলো আজি চাৰিদিন মান হ'ল নেকি? মঙলবাৰে আহিলো মঙগলবাৰে আহিলো অঁ
অঁ মাহঁতৰ ৰুই আছে নহয় চাগে?
অ' ৰুই আছা চাগে অঁ ল'ৰা ছোৱালী হালো গৈছে নেকি লগতে?
অঁ ল'ৰা ছোৱালীশাল আহি আই গম বন্ধ দিছে বুলি পৰহিয়ে আহি ব লাগে ফুচুলাই মচুলাই মানুহ এঘৰ মাটি ৰুবলে কালি আছিলে। তাৰপা ফুচুলাই মুছুলাই কালি ৰাখিলো। তাৰ পিছত তই আজি বোলো নহয়, তাৰমানে সুৰাই দিছে আহিব লাগে।
আমাৰো এতিয়া তাৰপা আহিলে এতিয়া কবালৈ যায় মোথতে, তা গৰম বন্ধ দিছে কবালে যায় মই, এতিয়া কোলৈ নিও জানো মই ভাবিয়ে পাৰ পোৱা নাই।
অ কালি আহিলো আহি এতিয়া হেৰি থাকিব দুদিনমান নেযায় হেনো মই লৰাও আহিছে, ছে লৱাই মই যামগে জেঠায়েকে থৈ আহিব গে। তাইক থৈ গৈছো তাই বোলো থাকক নহবা। আকৌ মই থাকিব লাগে দুদিন আকৌ মোৰ থাকিবলৈও নহব কাইলৈ মানুহ এ ঘৰ বোকা দিব। আকৌ মই ৰুই নিদিলোও মোক ৰুই নিদিয়ে নহয় আকৌ বেয়াও পাব নগলে।
বোকা কেতিয়ালে দিব।
কেতিয়াবা কৈ থৈছে মোৰ পৰা বোকা হেৰি এক তাৰিখ মানৰ পৰা দিম আমি শাওনতহে ৰুম। সোমবাই অহা সোমবাৰে যেনিবা গোছ এ লৈ থোমাও তাৰ পিছতে সেই, এক তাৰিখ মানে দিম বুলি ভাবি মই আছো এতিয়া মানহ মানুহ ঘৰে, কি কয় মালিকে কঠিয় তোলা মানুহ নাই মানুহজন ন অহালে। ৰৈ আছো এতিয়া কঠীয় তুলিবেললে মানুহ নাই হাজিৰাই দিওঁ নে কিয়ে নে বোলো।
অ এতিয়া আকৌ আপুনি কঠিয়া তুলিব নোৱাৰে নহয় চাগে তেনেকে।
এ মই তোলো ইমান, নোৱাৰোঁ মই বিশ পঁচিছ আশী এনেকে তুলিব পৰা মোৰ শক্তি নাই মই ঘৰত তুলিয়ে, পোৱা নাই ইয়াত যোৱা বছৰ,
হেৰি হয় আৰু সেইটো চাইডে কিবা মাটি ধৰে ন, বহুত মতি ধৰে তাকে মই ভাবো দে আমাৰ ইয়াত। কঠিয় তুলিবলৈ ইমানেই, ধুনীয়া ইমানেই ধুনীয়া হাতত এনেকে লাহেকে মাৰিলেও গুচি যায় তাত কথিয়া তুলিবলৈ মই সেইদিনা, বাবাহঁতক কঠীয়ালোতে মই দেখি পেলাই ভয় লাগি গৈছে মানে।
এ ৰাম যিতু মাতিয়েহে ককালে বুকুৱে সমানে,
আৰু ইমান হেৰিয়ত এই হাতৰ হেৰিয়তহে। পেলাইছিলে ন কঠীয়াত তেতিয়া হাতৰ সিগত পেলাওঁতে ন ইমান শি
এ ৰাম ৰাম তুমি বিশূটি, চাবা ইমান বেয়া তুলিবলৈ মই চাৰি পাঁচ আশী এনেকে তুলিব পাৰিম মই ইমান বিছ, পঁচিছাখি তুলি মই আৰু তাতে পাঁচ ছজনী মান ৰুৱনি আহিব। বিশ পচিশ আশি তুলি থলেহে ধৰা আমাৰ হেৰি আকৌ,
এবিঘাতে,
অ মোৰ অ এই, বিঘা দেৰ বিঘা মান ৰুব পাৰি আমাৰ দ মাটি যে আমাৰ সেঙাকে ৰুলেও,
উম আৰু সোনকালে তেতেনা আৰু সৰু সৰু কৰি থয় যে দৰাবোৰ তেনেকুৱাত ভা,
অ আৰু হেৰি আমাৰ মাটি বোকাবোৰ গেলি থাকে নহয় গৰুৱে হাল বোৱা ট্ৰেক্টৰ নহয় যে। একদম গেলি তুমি বোকা নিদিলেও, হয় হাল নেবালেও হয় ইমান ধুনীয়া কৰি থৈছে মাটিত গেলাই আমাৰ বাবা, বাই ইমান ধুনীয়াকে বোকা দি থৈছে তাকে কৈছো বোলো ইমান ধুনীয়াকে বোকা দি থৈছে মুঠতে, ৰুম বোকা মানে হাল বাই পিছদিনাখন ৰুয়ে দিব পাৰি মানে।
উম সেইটো চাইডৰ বোকাও ইমান ধুনীয়া হয় আমাৰ এইটো চাইডৰ বোকা নিচিনা, নহয় আমাৰ এইটো চাইদে যিমান হাল বালেও দহ হাল বালেও মানে, তেনেকুৱা হেৰিয়ে হৈ থাকে কিবা বন বন হৈ থাকে।
নিজৰ ইমান ধুনীয়াকে ৰুই থাকো যে লোকৰ সেই ৰুব নোৱাৰো ইমান। জবঙা জবঙকে বোকা দিলে ৰুব পৰা সেই নাই নিজৰ একদম গেলা মাটি ৰুই থাকোঁ যে আৰু বৰ ধুনীয়াকে দিয়ে।
ৰুৱা ৰুবলৈ আহিবলৈ হলে মানুহে এদিন আহি দ্বিতীয় দিন নাহো বুলি
অ এই আমা আমাৰ মা ঘৰ ফালেও তেনেকুৱা চপৰা চপৰি বোকা লিকটীয়া বোকা মানে ভৰিটো খোজ দিয়া তুমি আকৌ এবাৰ খোজ দিবলৈ ভাবিব লাগে।
এ বহুত বেয়া আমাৰ এইটো চাইডত এনেকুৱা দেই মাটিবোৰ বহুত বেয়া। নেজানোঁ এনেকুৱা ভাত কিহেৰে বনাইছে?
ভাত কি কবা কালি আহিলোঁ এতিয়া ভিনদেউৱে হেৰি কালিয়ে মাৰিম বুলি ভাবিছিলে ব্ৰইলাৰ এটা। ঘৰতে ব্ৰইলাৰ ফ্ৰাম আছে তাৰপিছতে সেই অহাও দেৰি হ'ল মানে বাঁহ নাই যে আমাৰ সৌ ঘৰলে গৈছিলে মাাটি ৰুবলৈ আহি পোৱা দেৰি হ'ল ঘৰৰ ব্ৰইলাৰ গৰু তাপা ছাগলী এসোপা বান্ধি থাকোঁতে সেইবোৰ কাম কৰিবলৈ নহ'লে তাৰপিছতে আজি এতিয়া সেইয়া ব্ৰইলাৰ এটা মাৰি থৈ গৈছে যেনিবা ইয়াক বনাই আছে ইহঁতে খাই আছে ল'ৰা ছোৱালীকেইটাই আমি ডাঙৰকেইটাই খোৱা নাই খাম আৰু এতিয়া
অ এ গৰমহে যি পৰিছে সেইবিলাক খাবলৈও মন নাযায় অ কালি মই খাই লৈ ধুমা ধুম টেঙা খাইছোঁ ভয়তে মানে আমাৰ বৰতা ঘৰত সকাম আছিলে দিনত।
ব্ৰইলাৰ খাই ইমান ভাল নাপাওঁ হলেও সেয়া আৰু এই ল'ৰা ছোৱালী আকৌ নামানে নহয় আমাৰ ঘৰত কি হয় খাচী তোমাৰ নাখায় মা পেচাৰ বাবাই খাব কি বাবা পেছাৰ ইজনৰ পেছাৰ মায়ে আকৌ সেই দাতে চোবাব নাই ডিঙিত অসুখ আছে যে ডিঙিয়ে গিলিব নোৱাৰে সেইকাৰণে খাচি নাখায়। হাঁহ নেখাই প্ৰেছাৰ আছে বুলি। তাৰপিছতে পাৰও নাখায় ল'ৰা ছোৱালীকেইটাই পাৰ খাবলৈ ঘৃণ কৰে।
এ তাতে আচলতে সেই ঘৰতে থাকিলে যে পাৰ চাৰ বিলাক সেইকাৰণে সিহঁতে খাবলৈ ঘৃণ
অ একদম ই আগতে পাৰ মাৰোঁ নহয় নিদিয়ে কোচত লৈ লৈ ঘূৰি ফুৰে। মৰম লাগে নে কি নাজানোঁ আৰু চুবলৈ নিদিয়ে খাবলৈ
আচলতে সেইটোৱে কথা অইনটো একো নহয়।
হয় তেনেকে থৈ থৈ দিয়ে নহয় খাবলৈ নিদিয়ে নহয় সিহঁতে পাৰ মৰিগলেও নাখাই জোল কনো নেখায় এতিয়া ফুচলাই মচলাই ইঘৰ সিঘৰত কওঁতে কওঁতে আজিকালি জোল অকণমান খায় মাংস নাখায়।
সেইটোৱেই সে সিহঁতৰ মানে সে বেয়া লাগে হাঁহ পাৰ ঘৰত অ সেই থকা বস্তুটো মাৰিলে মানে বহুত বেয়া লাগে অ চবৰে হয় তেনেকুৱা।
অ এতিয়া ব্ৰইলাৰটো আনে সিহঁতৰ আমাৰ গোটেই কোবাই ব্ৰইলাৰ খাই মই বেয়া পাওঁ। ব্ৰইলাৰ আনে চবেই খাই ব্ৰইলাৰ খাই ভাল পায়। কিন্তু মই বেয়া পাওঁ ব্ৰইলাৰ সোপা খাই তাৰ পিছতে সেই উম ব্ৰইলাৰ খাই বেয়া পায় কাৰণে সি খোৱা নপৰে তাৰপিছতে সেইকাৰণে এতিয়া আকৌ যে পেহাকক কৈ আছে ব্ৰইলাৰ এটা মাৰিবলে কি খোৱাবা কি কয় মাৰি থৈ গৈছে কাটি বাএ বনাইছে সিহঁতক খাবলৈ দিছে।
অ এ বেয়া লাগে বস্তু এটা ঘৰত পোহাৰ পিছত খাই পেলাবলে বহুত
অ এতিয়া সেই আমাৰ হেই ভিনদেউ ঠিকে আছ আছে এইবোৰ মাংস চাংস বৰকে নাখায়
অ
তাৰপিছতে এই বায় বাৰু খায় বাকীকেইটায়ো খায় কিন্তু ভিন্দুৱেকে নাখায়, ভয় পায় কিবাকিবি খাবলে। আগৰ গেষ্টিক হৈ-হৈ-হৈ লাষ্টত এপেণ্ডিছ হৈ পাৰ্থ কাম কৰিবলগীয়া হ'ল। এতিয়া আকৌ হয় বুলি ভয় খায়।
ভয় লাগে। সেয়াহে মাজতে যিখনে হৈছিলে
অ।
ভয়ে লাগে। কালি তথাপিতো সেই এতিয়া বতাহতৰ দিনত সকাম দিনত কাম খাই পেলাই মই লখিমপুৰ পালোগে বাৰ লগত।
আছিলে। হেই এইটো কি? এই গেষ্টিক গেছ যে হৈছিলে কঁকালৰ বিষৰ কথা শুনিছিলোঁ সেইটো কেনেকুৱা হৈছে? ফোনো কৰা নাই নহ বহুত দিন হ'ল খা-খবৰ নোলোৱা। সেইকাৰণে বোলো খবৰ এটা সেইটোও লওঁ।
অ ভাল হৈচেগে এতিয়া সেই তাতে গেছৰ ঔষধ খালোঁ, এতিয়া বেজি দিলে, সেইবিলাক খাই মেলি ভাল হৈছে আৰু যেনে তেনে বৰ হেৰি হৈ থকা নাই।
অ এ তোমালোকে যে ইমান আগতিয়াকে খেতি কৰা অ বহুত সোনকালে ধান ৰোৱা নে কিনো?
এই ধানটো মানে কাতি বিহু দুই এদিন যোৱাৰ পিছতে দাবই হয় আৰু।
অ অ আমাৰ নিচিনা আমাৰ লগত হেৰি কৰিবলৈ নহয় আৰু।
নহয় নহয় ধৰ আগতীয়াকে হৈ যায়।
অ তাকে হে পাই।
আমাৰ আগতীয়াকে হয়ে ইটা ততে বাম খেতি কৰিব যে সেইকাৰণে আগতীয়া কৰা হয় আকৌ।
আমাৰ ফালে আকৌ আগতীয়া ধান হ'লে সেই জপ জপীয়া খেতিটোও হয় ধান গোট নহয়। মুঠতে গুচাটোহে হয় পোলাটো। কিন্তু আমি শাওনত সেইকাৰণে ৰো শাওনত
অ
থোককেইটা বৰ ধুনীয়া হয় দীঘল দীঘল হয় একদম গোটেই পতান বা ধানৰ হেই নহয় মুঠিতো কম হ'লেও মানে ধান পাওঁ আমি গোট পাওঁ, খেৰ নাপাওঁ।
সেয়া ৰুলে কি কৰিব লাগে গম পাই নাই, সেৰেঙাকে ৰুব লাগে ঘন কে ৰুব নালাগে আগতীয়াকে ৰোৱাটো। সেৰেঙাকে ৰুলে অকণমান মানে হেৰি হয়। নহ'লে ঘনক ললে আমাৰ ইয়াতো জপ জুপিয়া হয় আমাৰ প্ৰথম বস্তু বছৰ যেতিয়া ইয়াত খেতি কৰিছো নহয় সেই বছৰ একদম আমাৰও সেই জপ জপীয়া হৈ একেবাৰে হেৰি হৈ গ'ল গোটেইখন। ধান এটাও নাথাকিলে গোটেইখন পতানেই পতান হৈ থাকিলে।
অ সেইটো কথা আকৌ। আমাৰো তেনেক আমাৰ মানে আহাৰত আমি নুৰোৱেই। আমাৰ সেইখিনি সাতৰ আগতে কিছুমানে ৰুলে কিন্তু জব জপ হয় হেৰি নহয়, ধানতটো কম হয় অ। আমাৰ এতিয়া আমি মাটি ৰোৱালে প্ৰায়খিনি মানুহে পিছফাল পথাৰ সেউজীয়াই কৰিলে।
অ আমাৰ ইয়া ধুনীয়াকে সজাল ধৰিলে আকৌ একদম কোলা হৈ গ'ল। মই আহি পেলাই চাইছোহি এতিয়া হেৰি এইবিলাক কিছুমানে এইবিলাক এনেকে ফুল থকা বনটো যে হয় যে।
অ।
সেইবিলাক উঘালি উঘালি দিলে অকমান হে হ'ব নহ'লে গোটেইখন হে
অ তাকে হেৰি কৰিবাচোন এই গম বন্ধত এইবাৰ আহিবা আকৌ ল'ৰাটো লৈ আহিব কিবা সেই এ দুদিনমান থাকিবাহি।
তাকে হে ঔ থাকিবলৈ যাব লাগিব দুদিনমান।
ই আমাৰ এটা পেহীয়েকৰ ঘৰলে গৈ আহিলে তাৰ পিছতে এতিয়া ছোৱালী যাবলৈ পোৱা নাই পেহীয়েক- আকৌ কাইলে গাঁও ফুৰিব গৰম বন্ধ এতিয়া এদায়ে হ'ব। কেই তাৰিখ কি কথা নাজানে মুঠতে গৰম বন্ধ এদায় হব এতিয়া। আকৌ সেইকাৰণে কালি থৈ গৈছোহি নহ'বা সেই যাব লাগে। কিমান উৎপাত কৰিছে কন্দা কটা পৰহি ফুচুলাই মচুলাই তোমাৰ পথাৰলৈ নিম বুলি। কৈ কৈ কৈ পথালে নিলতহে শান্তি।
উম পথাৰলে কৈ কৈ আঁতৰ পথাৰলৈ নিছে নে?
দূৰ আমাৰ হৈ যায় মাথাউৰিটো তুমি আহাই নাই নহয় বহুত- দিন বাৰু মাথাউৰি দেখিছা নহয় হৈ মাথাউৰিও ওচৰত পায় দূৰ, অ। সেই পিছফালৰ মানুহৰ গাঁওখনৰ পিছখন গাঁওৰ মানুহৰ মানে পিছফালে। সিমান দূৰলৈ এতিয়া লৈ গৈছো আৰু ই আই দুটাতে উঠিছে- চাৰিটা বজাত পথাৰলৈ গৈছো দুটা বজাতে- উঠি পেলাই মোক বাহিৰলে উঠিছে উঠি পেলাই কৈছে অ মা দুটা বাজিলেই মই আৰু নোহোৱাও তহঁতে আকৌ মোক এৰি থৈ যাবি নহয়। মোবাইল চাই চাই চাই- তিনিটা হৈছে মোক জোগাই দিছে মই উঠিছো গা পা ধুই লিটিং কৈ- চাৰিটা বজাৰলৈ পথালে গৈছো যেনিবা। তাৰ পিছতে, এ লগতে গৈ মোৰ লগত চাই নটাত বাজিছে। চাৰে নটাত বাজি- তোমাৰ গা পা ধুই ভাতকেইটা খাই আৰু ৰৈ নাথাকিলে আৰু লাহেকে বিচনাত হে উ উঠিছে আৰু উঠি অকমান শুৱাই লৈছো নহ'বা আকৌ এই পথাৰ ধ পলিয়াইছে ৰুইছেও বহুত ভাল পায় আমাৰ তাই মোৰ লগত পথালে গৈ। সেইকাৰণে ভাল আৰু, বাকী হ'ব দিয়া আহ আহি বা মোৰ সেই ভাত হ'ল খাবলে মাতিছে।
অ যাওক যাওক ইমান দেৰিলৈকে ভাত খাবলৈ আছে, হ'ব অ অ।